হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
অ, কি কৰি আছা? হেল্ল'
এনেই শুই উঠিছোহে, তুমি কি কৰিছা?
এনে আছো, এতিয়া উঠিছা উঠিলো কিন্তু
হা
খালানে নাই কিবা।
খালো খালো, তুমি খালা তুমি উঠিছা নাই খোৱা বাৰু।
আকৌ মোক লগৰ এটাই ফোন কৰি মানে উঠাইছে।
এনে উঠা কেইটা বজাত তুমি?
তেতিয়া বাৰু মোৰ, ৰাতি শুইছো মই কালি পাঁচটাত শুইছো মানে।
নুশুৱাহেতেঁনো হয় দেখোন। তে ৰাতি নকয় ৰাতিপুৱা আমাৰ ফালে ৰাতিপুৱা বুলি কয়।
মানে সূৰ্য ওলোৱা পিছত শুই বেছি ভাল লাগে।
শুব লাগে নে দিব লাগে।
মই সূৰ্য ওলোৱা পিছতে শুই ভাল পাওঁ।
আমাৰ ফালে আকৌ তুমি যোনটো সময়ত শুৱাই আমাৰ সময়ত সেইটো সেইটো সময়ত আমাৰ লগৰ বোৰ দৌৰিবলৈ যায়। তাৰ আগতো যাইগৈ।
তে উন্নতি আছে ভৱিশ্যতে, মোৰ নাই গম পাইছো মই।
হা
আজিৰ প্লেন।
আজি প্লেন একো নাই মোৰ ঘৰতে থাকিম। অ' যাম যাম আবেলি চাগে যাম ওলাই। ওলাই ইণ্টাৰ্ণশ্বিপৰ কিবা কথা কাৰণে চাগে।
উম আজি গৰমটো কম ৰ'দ নাই আৰু ফিৰফিৰীয়া বতাহো নাই। হয়, বৰষুণটো নাই কিন্তু ফিৰফিৰিয়া এটা বতাহ মাৰি আছে।
লাহে লাহে যাব দিয়া তোমালোকৰ ফালেও, পঠাই দিম নেকি?
পঠাই দিয়া বহুত গৰম। আৰু মোৰ ৰুমটোতো, তাকে মোৰ ৰুমটোতো প্ৰেচাৰ কুকাৰৰ নিচিনাকে খালি গৰমে হৈ থাকে। মোৰ ৰুম মোৰ ৰুমটো প্ৰেচাৰ কুকাৰৰ নিচিনাকে খালি গৰমে হৈ থাকে।
ভালেহে ভালহে গৰম হৈ থাকে।
তাকে তাকে এই ঠাণ্ডা দিনত ভাল, গৰমৰ দিনত
তাকেহে ইমান সোনকালে মৰিবই লাগে মানে দে ওলা আ। অ, হামকতো মাৰহি দিয়া। পাগিবা
কলে ক নো যোৱা
উম খাও সন্ধিয়া সময়ত কৰবাত যাওঁ ওলাই গ'লেই পইচা গলে পইচা সেইকাৰণে ওলাই য বাৰু
সতো হ'বই তোমালোক ফুৰিলেতে কোনে খাব এনে খাব দিব নে ক'বাত লৈ যাব ে কি কৰিব কোৱা
ন মই ওলাই নায ওলাই য বাদ দিলো মই
আহ ঘৰতে সোমাই থকাা ভাল বগা হৈ থাকিব পাৰিবা বগা হৈ থাকিব পাৰিবা
আৰু
আৰু অকণ বগা হব মানে ৰ'দে পুৰি নেপেলাব ন
নাই আৰু ইয়াতকে বেছি বগা হলে মোক লৰা মানুহটো ছোৱালী বুলি কব ছোৱালী বুলি কব লৰা ছোৱালী বুলি কব
কবালিহ গা নৰা দিছা কব কি ত ছোৱালী মানুহৰ ইচ্ছা বগা লৰা মানুহটোহে বুলি কব
ভালহে তই তেতিয়া কৰিবা তোম তুমতে হ'ব পাৰিছা নেকি মই হৈছো
তাকেে এইটো কলে আৰু মোক কব হাই মানুহে বেয়া পায় তই ভাল পাইছ এ বহুত কথা
উম ছোৱালী মানুহে বগা হাবলৈ পগাল আহ থে তোমাৰকল ল'ৰাবিলাকে কোৱলা আহাবলৈ তোমাৰ এটা ভাল উপাইোৰ তুমি কলা হয় একদম এঘাৰটা মানৰ পৰা তুমি দুটা বজালৈকে ধৰি ধুনীয়াকে লম চৌফালে ৰ'দত বহি থাকিবা
ত ক নহয় তোমাৰ গাত এটা চামনি পৰি যাব
কি কৈছা
গ ক'লা হ'ব মন আছে দুপাৰী এঘাৰ পুৰা একদম পুৰা জ পুৰা ৰ'দত বা এঘাৰটা মান বা দুটামানলৈ পহি থাকিবা
নহলে ক'লা হবা নহ'লে হস্পিতেেল পাবা সেইটোৱে
নাই মোৰ বৰ্তমান হেড অফিচটো ঠিকে আছে
ঠিকে আছে হব
সটো বেয়া হলেহে দেখা যাব কিন্তু বৰ্তমানৰ ঠিকে বৰ্তমান ঠিকে
এই তুমি কৰ বনাইহে খাব লাগিব এনেকে ভাত খাম বুলি ভাবিছা
এতিয়াতো নাখাওঁ সন্ধিয়া সময়ত গৈ পাই ঘুগুণী আৰু চব খাই দিমেইিল
অঁ এতিয়া মানে একো নোখোৱা তুমি
দিয়া নাচা আৰু এ সন্ধিয়া সময়ত খাইম তেতিয়া মোৰ ৰাতিৰ কাম হৈ যাব
উ পঢ়ে
এই ঘৰত থাকিলে ভাল দেৰে মই সেইকাৰণে ইয়াত নাথাকো ইয়াত থাকিলে মোৰ খোৱা বোৱা বহুত কষ্ট
ঘৰত গুচিছো কোনে ৰাখিছে ময়াত
প্ৰেক্টিকেল পেটিকৰে ৰখা দোইছছে
ঘৰৰ পৰা কলেজোৰ কিমান দূৰ ঘৰৰ কিমান কিমান ঘন্টা লাগে পাওঁতে।
আমাৰ ঘৰৰ পৰা নাইন পঞ্চানবৈ কিলোমিটাৰ।
হয় আৰু পাঁচ কিলোমিটাৰ হতে এশয়ে হৈ গ'ল হেঁতেন দেখোন।
ন এশয়ে হ'বগৈ চাগে কাৰণ তোমাৰত হেৰি আছে ন। আহিবতো লাগিব তেজপুৰলৈহে নাই পঞ্চা নবৈ।
হয় আৰু উম, পতকে। মই নপঢ়িলোহেতেন ইমান,
কিতনা দূৰছে আয়া হে হাম,
মইতো নপঢ়িলোহেঁতেনে।
ন তুমি পঢ়িলা হেতেন যদি তোমাৰ মন থাকিলে হ'লে। তোমাৰ ধৰা মন থাকিলে মই কটনত পঢ়িম কটন বিশ্ববিদয়ালয়ত।
নাই মই মই মই মোক পঢ়িবলৈতো মন অকণো নাই এতিয়াও নাই মন। বহু দিল।
ইমাক খালি কি চৰকাৰী বেতনযুক্ত এটা চাকৰি নাই। হা?
কছা।
তোমাক খালি কি চৰকাৰী বেতনযুক্ত এটা চাকৰি নাই।
সেইটোও মন নাই উপায় নাই।
মনটো কি আছে তোমাৰ।
মোৰ ঘৰত শুই থকা মোবাইল চাই থকা।
সুন্দৰ সুন্দৰ জীৱনশৈলী তোমাৰ দেখোন।
বেছিয়ে সুন্দৰ মানে মোৰ তেনেকে হলে ত্ৰিশ বছৰ মানত বেমাৰে ধুনীয়াকে ধৰি লব।
তিৰিছ কিয় উঠা তুমি তিয়াছাগে? ত্ৰিশ ক পইছা আৰু তিনিবছৰ চাৰি বছৰ। পিছতে তোমাৰ ককালৰ বিষ হব হে।
মানে তেনেকুৱা বিষ নহয় ধৰ আৰু।
নাই তিন বছৰ নাই ত্ৰিশ বছৰ লাগিব সেই তিন বছ নহয় তিন বছৰত ঠিকেই থাকিম।
নাই হ'বুি টুৱেটি ফাইভ টুৱেণ্টি ছিক্স হৈ যাব।
হম নহয় মই নহয় আমাক বুলিোল লিখি দিম নহয়ই বো।
আগতে তোমাৰ মানুহৰ তোমাৰ শৰীৰত আইৰনৰ হেৰি কম। হয় তোমাৰ ত্ৰিশ বছৰ সেইকাৰণে ত্ৰিশ বছৰ পৰা খাব দিয়া কাৰণ এ খানা বিলাক আমি যিবিলাক খাওঁ সেইবিলাক। মাৰ অলৰেড মানে ইতিমধে তোমাৰ যিখিনি আমাক লাগে। শ হেন থাকে কিন্তু আজিকালি খোৱা ব খোৱা বস্তুটো হে চব ভেজালী।
আমি গাঁৱৰ হয় মানে লোকেল খাওঁ, এতিয়া কোৱা এতিয়াই কোৱা
তুমি যিমানে, যিমানে লোকেল নোখোৱা সাৰটো মাৰেই ন'।
নামাৰে আমাৰ ঘৰত সা-সাৰ মাৰিব নেকি? মইতো নাজানো আমাৰ ঘৰ নামাৰ ঘৰত খেতিয়ে নপৰে।
তাকেতো মাৰে খাৰ আৰু আমিতো সাংঘাতিক সাৰৰ খানা খাওঁ আমাৰ ফালৰ চবজি মানে তুমি পানী দি দিলে ন' তুমি খাৰ দেখা পাবা। যদি কেঁচাকে দিয়া এনেকুৱা সাৰ মাৰে।
আমাৰ ইমান সাৰ নামেৰে দেই।
ত গাঁৱত মানে তোমালোকৰ গাঁৱত কৰে ন' আৰু চাগে গাঁৱৰ খিনিয়ে তোমাৰ অকণমান থাকে ন'।
হয়-হয়।
তোমাৰ তোৰ কি কবা দুখ।
তাকে তাকে।
মাটি আছে। খেতি কৰা মানুহ নাই।
হা
আমাৰ মাটি আছে কিন্তু খেতি কৰা মানু নাই
বঢ়িয়া বঢ়িয়া
তাকে তাকে আজি গৰমটো ভিতৰৰ পৰা উঠিছে আৰু একদম তলৰ পৰা গৰমটো আহি আছে।
অ' আমাৰ ইয়াতো গৰমটো মানে বৰষুণ দিছিলে অকণমান অকণমান কিন্তু গুচি গ' মানে বৰ ইমানে অকনমানকে বৰষুণতো ইমানে অকমানকে দিছে বাহিৰত থকা চব কাপোৰ ভিতৰ লৈ আহিল কিন্তু কাপোৰখিনি ভৰা আহি গ'ল বৰষুণ শেষ
হে এ
উম কামটো বহালে আৰু
আকৌ এতিয়া কাপোৰ পিন্ধিব লাগিব
হা
আকৌ এতিয়া কাপোৰ মেলিব লাগিব
অহ নেমেলো মই যোনে মেলে মেলি থাকিব মই সামৰিলো হ'ল আৰু
অহ
তুমি এই মেলিব লাগিব তুমি এই মেলিব লাগিব
উ থৰা কাম কৰলিয়া কৰো
মই যদি চব কাম কৰো ঘৰৰ মানুহ খিনি কি কব কোৱাচোন মই যদি কৈলো চব মানে বেমাৰ হৈ যাবনেক কৈচ চাৰিটাকে মানুহ আছো মই যদি অকল লগ তিনি মানৰ এনে বেমাৰ হব মে নকৰো
থাকে হে ন ইমান যে ইমান কথা হবা ন ঘৰ মানু্হ ৰৈ
ভাবিব লাগিব ঘৰৰ মানুহ যে
কি যে হ'ব
মই নিজৰ কাম কৰিবলগা কেইটা কৰো মই চব কাম কৰি বেয়া পাওঁ অ'
কি হ'ল কি কৈছা
এই মা ঘৰত মাতিছে ৰবা বাকী এতিয়া ক'তো নোযোৱা একো নোকোৱা ঘৰত থাকিব মানে ৰুমত থাকিবা
মই মোক পেহীয়ে মাতি আছে এতিয়া পেহীহঁতৰ ঘৰত মই তেজপুৰ থাকে গোটেই মানে মে- মে মেক্সিমাম ফেমিলি মানুহ তোমাৰ তেজপুৰতে আছে কিন্তু এতিয়া যাওঁ নে নাই মই তাকে ভাবি তেজপুৰত থাকে
থিক ভাবি থাকা ভাবি থাকা হেল্লৌ
হা গৰমতো জাৰু মাত সিহঁতে সিহঁতৰ ঘৰত গ'লে থাকিব লাগিব ৰাতি থাকি থাকাই দিবা মোক
এ ল'ৰা ভাল হে
মই বেয়া পাওঁ মানহৰ ঘৰত থাকি
ময়ো বেয়া পাওঁ মানুহৰ ঘৰত
নিজৰ ৰুমত এতিয়া মই যেনেকে থাকো যেনেকে কি পিন্ধো কি নিপিন্ধো মোৰ কথা কিন্তু তাতেতো এতিয়া বাই কাপোৰ পিন্ধিব লাগিব ন
আছা আ সব উঠিলা মুখ চুখ ধুলানে নাই
নাই মোক ধুগৈহে
অ হ'ব দিয়া তেনেহলে মোক চোক ধুৱাগে যোৱা। পাচত কথা পাতিম, উম হব দিয়া হ'ব দিয়া অ হ'ব। হব।